কোল কৰিছো কেনেদৰে কটালে কওক।
অ, মই মানে এই ছোৱালীজনী স্কুলত থ'ব গৈছিলোঁ। অ, আহি মানে এতিয়া পালোহি আৰু স্কুলৰ পৰা লৈ আহিলোঁ গৈ একেবাৰে গুচি আহিলোঁ। আজি ৰাতিপুৱা তুমি, ক'লৈ গৈছিলা। কৈ যোৱা চোন, ক'লৈ গৈছিলা তুমি। কিবা কামত গৈছিলানে। কি কামত গৈছিলা? কোৱাচোন। ঘৰলৈ গৈছিলা নে ক'লৈ গৈছিলা।
ঘৰত
ঘৰৰ কামত গৈছিলা ক'ৰবাত
হয় অ শুনি আছো হয় কওকচোন আৰু ৰাতিপুৱা ৰাতিপুৱা আপুনি খোজ কঢ়িছিল নে আজি
অ মই মানে মইণিক ছিলো তেতিয়া মই তোমাক কল কৰিম বুলি সেইফালে গ'লা যে লগত কোনো নগ'ল নেকি অকলে গৈছিলা কিয় গৈছিলা কৈ যোৱা শুনি আছো কি কামত গৈছিল নো এতিয়া এতিয়া কি কামত ঘূৰি ফুৰিছা কি কামত ঘূৰি আছা এতিয়া কৈ যাচোন মোক
হয় হয়
অ এতিয়া কি কাম কৰি আছা সেইটো কোৱা জলদি
মই মই বৰ্তমান হেৰি কি কয় মই দুপৰীয়া ভাত খালো আজি মানে কি হয় হেৰি বনালো দালি আলু অ খালো খালো খালো খালো দালি আলু দালি আলু চ দালি আলু তাৰ পিছত পু দি
য কৈ যোৱা কৈ যোৱা শুনিছা নহ এতিয়া আমি এতিয়া দালি বনা দালি কেনেকে বনোৱা আকে পনীয়াকে বনোৱা না বেছি পা মানে ঘে বনাওঁ মই কিন্তু কি খুব পানী মানে পনীয়াকে বনাও মানে ঘুটনি মাৰি মানে গুৰা কৰি দিওঁ তাৰপিছত মানে এই পানীটো মানে ল'ৰা ছোৱালীক খাব দিও মানে যিহেতু মানে দাইলৰ গো টা সোৱাদকৈ মানে পানীটো খালে আমাৰ মানে স্বাস্থ্য মানে উপকাৰ যে সেইটো সেইকাৰণে মই সিহঁতক মানে পানী পনীয়া কৰি পেলাই দিওঁ এ তোমালোকে পনীয়া খোৱা নে নে গোটা খোৱা
খাদ্য মধ্যাহ্ন ভোজনৰ ক্ষত গ্ৰহণ বাৰু হয় হয়
অ মধ্যান ভোজন খাই ন সিহঁতে স্কুলত
দিয়ক খাই খাই ভাল ভালে লাগে
আহ এ এতিয়া মানে ৰবা এ অ কৈ যোৱা কৈ যোৱা
মাজতে মানে আমাৰ হ মধ্যান ভোজন তেষ্টিংৰ কাৰণে মানে ধৰক খাদ্য
অহ।
তাই মানে পৰা মানে আৰু অম হয় তে নহয় তেতিয়া আমি খাইছিলোঁ খাদ্যখিনি ইমান মজা লাগে।
অ', কৈ যোৱা ভাল ভাল লাগিছে ভাল লাগিছে। ন' এটা কথা কিন্তু চৰকাৰে কিন্তু এইটো এটা ভাল প্ৰচেছ লৈছে। তে আমাৰ দুখীয়া জনসাধাৰণৰ ল'ৰা ছোৱালীৰখিনি যেতিয়া স্কুলত পঢ়ে চৰকাৰী স্ক লত পঢ়ে আৰু আমাৰ বিশেষ সেই গাঁৱৰ এই ষ্টুডেণ্টখিনি আৰু ছাত্ৰ ছাত্ৰীখিনি? এইটো ঘৰত কিছুমানো এনেকুৱা আছে বা দেউতাকাহঁতে দিন হাজিৰা কৰি পেলাই যিটো পায় সেইটোৱে তেওঁলোকক পোহপাল দিয়াটো বহুত কঠিন হয়, তে তেওঁলোকে যদি মানে দুপৰীয়া আহাৰটো যদি স্কুলত খাই আহে তেতিয়া মানে তেওঁলোকৰ ঘৰখনৰ অন্তত অকণমান কিবা এটা সকাহ পায়‌‌ এতি এতিয়া আমি যিহেতু অহ, সকাহ পায়তো যথেষ্ট সকাহ পায় আ আৰু এতিয়া চৰকাৰে যিবিলাক আঁচনি লৈছে ইস্কুলত ধৰা বুধবাৰ হ'লে কণী দিব লাগে। আৰু মানে এখন খাদ্য তালিকা আছে সোমবাৰে মানে নিৰামিষ। দিব লাগে হেৰ দালি, আলু আৰু কেঁচা পাচলি দিয়ে মঙ্গলবাৰে তেনেকে খিচিৰি দিয়ে, বুধবাৰে কণী দিয়ে। তেনেকে মানে যিখন মানে খাদ্য তালিক কা আছে সেই তালিকাখনৰ মতে দিয়ে যে এতিয়া মানে চৰকাৰে মানে এটা ভাল প্ৰচেছে লৈছে দিয়াচোন। যে, মধ্যাহ্ন ভোজনতটো মানে আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীখিনি বহুত উপকাৰ হৈছে। বিশেষকে আমাৰ ৰে যিবিলাক মানে উম, গৰীব শ্ৰেণী মানুহ আছে তেওঁলোকৰ ল'ৰা আমাৰ ল'ৰা ছোৱালী খিনিয়ে মানে এটা সকাহ পায় নহয় জানো? আমি এতিয়া তেওঁলোকৰ ইচ যোৱাৰ সময়ত হয় ত' হাতত পইচা দি নোৱায়িবয়ো পাৰো অ', কাৰণটো আমি এতিয়া ডেইলি কাম কৰি ভাত খোৱা মানুহ নহয় জানো? তাৰে তেতিয়া এ, যিটো পইচা সেইবোৰ আজিকালি মানে যিটো ছিষ্টেমত ধৰা মানে যিবিলাক মানে হাই মানে উ বয় বস্তুৰ মানে দাম যিমান বাঢ়ি গৈছে আম এজন দিন হাজিৰা কৰা মানুহে বা উম তেওঁ মানে ল'ৰা ছোৱালীক সম্পূৰ্ণ যোগান দিব নোৱাৰেটো, সেইটো সেইকাৰণে মানে এ' কেতিয়াবা আমাৰ হাতত পইচা থাকিবও পাৰে নাথাকিবও পাৰে, আমি ত মানে ল'ৰা ছোৱালীক দিব নোৱাৰিবও পাও- তেতিয়া মানে কি হয় চৰকাৰে মানে সমক এটিয়া যিটো আঁচনি দিছে, মধ্যাহ্ন ভোজনৰ আঁ নিদো, সেই আচনিটোত‌ যেতিয়া তেওঁলোক তিয়া দুপৰীয়া আহাৰটো খায়, আমাৰ অভিভাৱকসকল যথেষ্ট সকাহ পাইছো, এতিয়া তোমালোকে ইচা সেইটো কৰি যোৱাচোন বাৰু,
আমি মানে, আমাৰ মানে এনেকুৱা হৈছে, আমি মানে তুমি বাইদেউ চা'ৰ বাইদেউ সকলে
অ, ভাল কথা নহয় জানো? মই এইটো চৰকাৰক মানে ধন্যবাদ জ্ঞাপন কৰিছো, যথেষ্ট ভাল কাম কৰিছে চৰকাৰে, ভাল আচ
ভাল আচনি লৈছে, সেই তাকেই বোলো বহুত ভাল কামেই কৰিছে, হয়
অ' তাৰ পিছত মানে এতিয়া এইটোয়ে হ'ল, যে এতিয়া, নিচা ছাত্ৰ ছাত্ৰীকেইটা ঘৰত পালেহি আজি যিহে টো শনিবাৰ নহয় জানো, অ' মইও আহি ঘৰ পালোহি ল'ৰা ছোৱালী কেইটা লৈ, শুলে এতিয়া মানে ঘৰতে আছো আৰু,
হয় হয় হয়, মই কি? লখীমপুৰ সে কাৰনে ল'ৰা লৈ, পালোহি পালোহি। সে মানে তাকেই বোলো আজি ৰাতি
অ' কৈ যোৱা কৈ যোৱা, অ' মানে ল'ৰা ছোৱালী কেইটা যেতিয়া লৈ আহা, তাৰ পিছত বাৰু ঘৰত দুপৰীয়া আহাৰ খাই নে তেওঁলোকে আকৌ আহি? আমাক কেইটা কিন্তু নাখায়, তোমালোকৰ কেইটা খায় নেকি বাৰু?
নাখায় নাখায় আমাৰ আমাৰ কেইটাই ধুনীয়া কে জিয়ণি লৈ তাৰপিছত অলপ টাই টোপনি যায় তাৰপিছত আৰু উঠি দুটা পৰা শুই উঠি তাৰ পৰা ধুনীয়াকে অলপ খেলা ধূলা কৰে কিতাপ কেতিয়া কিতাপ লয় বাৰু হয় হয়
সতৰ্ক থাকে তেতিয়া মানে ল'ৰা ছোৱালীও মানে ছাত্ৰ ছাত্ৰী খিনি বা আমাৰ ল'ৰা ছোৱালী খিনি মানে যেতিয়া মানে আগবাঢ়ি যোৱাত স মানে সুবিধা হয় এতিয়া চোৱা মই ল'ৰাটো বা ছোৱালীজনী মই লৈ আহিলোগৈ স্কুলৰ পৰা অনাৰ পিছত মই তেওঁলোকক কি কওঁ হাত ভৰি ধুই আহি গৰমত মই এতিয়া গা ধুব নিদি দিওঁ কাৰণ তোৰ লগে লগে গা ধুই দিলে এ টো শৰীৰ মানে গৰম সোমাই যাব গৰম সোমাই গ'লে তেতিয়া কি হব তেওঁলোকে মানে স্বাস্থ্য ক্ষতি হ'ব অ বেমাৰ হ'ব পায়খানা হ'ব তেতিয়া মানে কি হ'ব আকৌ পিছদিনাখন স্কুল যোৱাতো অসুবিধা হৈ পৰিব সেইটো কাৰণে মই গা ধুবলৈ নিদিওঁ হাত ধৰি ধুই ধুনীয়াকে শুবলৈ দিওঁ শুই উঠাৰ পিছত তাৰপিছত মানে ধৰা দুঘন্টাামান শুবলৈ দিওঁ শোৱাৰ পিছত যেতিয়া উঠে আবেলি আবেলি উঠিলে তেতিয়া মই কি কৰোঁ তেওঁলোকক মানে অকমান মানে গাখীৰ গৰম কৰি দিওঁ ৰাখো যিহে আমাৰ ঘৰত গৰু আছে যেতিয়া গৰু গাখীৰ গাই গাখীৰ আছে গাখী খিনি মই গৰম কৰি তেওঁ লগত খাবলৈ দিওঁ খা দি পেলা তাৰ লগতে মানে বিচ দিও নহ'লে বা কেতিয়াবা জলপান নাথাকিলে জলপান দি দিওঁ যপান খাই কৰি লয় তেতিয়া আবেলি মই আকৌ পঢ়িবলৈ দিওঁ তেওঁলোকক টেবুলত টেবুলত এক ঘন্টামান পঢ়াত পিছত তেওঁলোকক মই এখন জিৰণি ল'বলৈ দিওঁ জিৰণি লয় তেতিয়া তেওঁলোকে কি কৰে মানে অলপ খেলা ধূলা কৰে সেইখিনি সময়তে মানে পঢ়ি কৰি লোৱাৰ পিছত অলপ সময় এক ঘন্টামান মানে খেলা ধূলা কৰিবলৈ দিওঁ খেলা ধূলা কৰাৰ পিছত মানে আকৌ হাত ভৰি ধুই তেত তেতিয়া মানে ধু-ধু ধূনা জ্বলাবলৈ মানে লওঁ যে, তেওঁলোককো মই লৈ যাওঁ প্ৰাৰ্থনা কৰিবলৈ। অ', সৰস্বতী মাৰ ওচৰলৈ লৈ যাওঁ। প্ৰাৰ্থনা কৰিবলৈ ধূপ-ধূপ দি তাৰ পিছত মানে প্ৰাৰ্থনা কৰাৰ পিছত কৈ যোৱা, কৈ যোৱা, কৈ যোৱা অ', প্ৰাৰ্থনা কৰাৰ পিছত মানে মই তেতিয়া তে-তেওঁলোকক আকৌ মই কিবা এটা খাবলৈ দিওঁ, কিতাপৰ টেবুললৈ যো যোৱাৰ আগতে খাই কৰি লোৱা পিছত তেতিয়া মানে আকৌ পঢ়িবলৈ দিওঁ আউ পঢ়াৰ পিছত প্ৰায় আচান কেইটা মানলৈ পঢ়িবই দিওঁ কাৰণ তেওঁ সৰু যে বেছি দেৰিলৈ পঢ়িব নি-নিদিওঁ। এটাক নটাৰ লগে লগে ভাত কেইটা খাবলৈ দিওঁ। খাই বৈ লৈ আকৌ লগতে মই শুবলৈ নিদিওঁ। আধা ঘন্টা মান তেওঁলোকক খোজ কাঢ়িব দিওঁ ভাত খাই কৰি লৈ। তেতিয়া মানে দহ বজাৰ লগে লগে মই বিছনাত ওঠ
আকৌ যাইগৈ, অ', আজি দিনটো মানে কি কৰিলোঁ ল'ৰা ছোৱালী কেইটা ৰাতিপুৱা ছয় সাত মান বজাত, ছয় চাৰে ছয় ছ চাৰে ছটা মানতে হৈছে ম
কৰিবা তেতিয়া মানে ল'ৰা ছোৱালী বহুত উপকৃত হয় গম পাইছা? আমি অভিভাৱকসকল যদি সতৰ্ক থাকো কোনো প্ৰব্লেম নাছে কোনো মানে সমস্যাই দেখা নিদিয়ে তেতিয়া আমাৰ। অ', কৈ যোৱা কৈ যোৱা কৈ যোৱা কৈ যোৱা, বহুত ভাল কথা এইটো।
পিছত আ, কিবা এটা আহাৰ বনাই দি চাহ পানীৰ ব্যৱস্থা কৰি লৈ তাৰপিছত খেলিবলৈ দিওঁ আৰু তাৰ পিছত খালি অহাৰ পিছত পঢ়িবলৈ দিওঁ।
হয় নেকি বাৰু। এইটো বহুত ভাল কথা দেই। ভাল কথা। কিন্তু সদায় অভিভাৱকসকল, মানে, সত সতৰ্ক হ'ব লাগে। তেতিয়া যিকোনো কামেই আমি আগবাঢ়ি যোৱাত, মানে, সহজ হৈ পৰে। তোমালোকে মানে চেষ্টা কৰিবা দেই। চেষ্টা কৰি দিলে সকলো কামেই সহজ হৈ যায়গৈ। বিশেষকৈ অ', কৈ যাওক কৈ যোৱা, কৈ যোৱা অ', আজি মানে বতৰটো বহুত মানে যদিও ডাৱৰীয়া, গৰমটো কিন্তু বহুত
বহুত গৰম বেছি হৈছে। এনে গৰমত আপুনি কি কৰিম বুলি ভাবিছে? ৰে, কেনেকে আছে আপুনি? বাইদেউ, গৰমত আপুনি কি কৰি? আপুনি কি কৰি আছে? মইতো গৰমত মই গছৰ ছাঁতে আছোঁ, আৰু মানে ওচৰৰ ঘৰৰে গছ এজোপা, ওচৰৰ গছ এজোপা তলতেই একদম জিৰণি লৈ আছোঁ আৰু যেনে-তেনে যেন জিৰণি লৈ আছোঁ। ঠাণ্ডা পানী খাই আছোঁ, নেমু চৰবত খাই আছোঁ। সেই তেনেকেই আছোঁ, আৰু আজি নেমু চৰবত খাই কেনে জিৰণি লৈ আছোঁ, আৰু নহ'লে উপায় নাই আৰু এই গৰমত কেনেকে থাকিম বাৰু, কওকচোন তেনেকেই থাকিব লগা হৈছে আৰু গৰমত ক'তো যাবও নোৱাৰোঁ। মুকলি বতাহৰ মুঠ, মুকলি ব
সতৰ্ক হওঁ। তেতিয়া মানে কি হয়, উম, যিকোনো আমি, আমি ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াত মানে আমি কোনো অসুবিধাত নপৰোঁ। আৰু মানে, উম, এতিয়া গমেই পাইছা যে যুগটোৱেই হৈছে প্ৰতিযোগিতাৰ যুগ, এ এ তেওঁলোকক প্ৰতিযোগিতাত ফেৰ মাৰিবলগীয়া